ন কছ ন হেল্ল অহ, কোৱা?
কি কৰিছা?
আছো এনে ভাতকেইটা খাই আহিছো জাজ তুমি।
অ' মই এই ভত গিতা খাই উঠিছো হে।
কিহে খালা?
মাছে দি তুমি?
মাংস।
অ-অ, ক'ত আছা অ এক্সাম খতম হল ক'ত আছা? অ, অ।
ঘৰলে কাইলৈ যাবা।
ঘৰলে কাইলৈ যামগে আৰু এতিয়া মানে ক্লাজ হয়নে নহয় ফিক্স কোৱা নাই যে নহৰিবগৈ পাৰে মানে।
উম আগষ্ট এক তাৰিখৰ পৰা হোৱাই ভাল আৰু।
অ হেৰি
এনে আঠ দিন এই বাইশ তাৰিখৰ পৰা ক্লাছ কৰি আঠ দিন কৰি। পঢ়োৱাতোতো একোৱয়ে নহয় এই কি ণ
অ সেইটো কাৰণে মানে সেই এইটো কি বুলি কয় তাকে নহ'বগৈ চাগে ক্লাছ হ'লেও ইণ্টাৰ্ণশ্বিপৰ কাৰণে আগতে আহিম আৰু।
উম।
তাৰপিছত আকৌ এই পি জি ৰুমটো ৰুমটো আমাক বেলেগ এটা ৰুমলৈ চিফ্ট হবলৈ দিছে। তাকে হেৰি ইন্টাৰ্ণশ্বিপৰ আগতে চিপট হৈ ল'বলৈ কৈছে।
উম, উম, উম। হেৰি কি বুলি কয় উম ভালেই বন্ধত কিবা কৰিবা নেকি?
বন্ধত মানে ইণ্টাৰ্ণশ্বিপহে আছে আৰু।
উম নাটক চাটৰ নাই?
নাটক এতিয়া নাই নাটক। তোমাৰ এই ছেপ্তেম্বৰ মানত মানে থিয়েটাৰ ফেষ্টিভেল এটা আছে ইয়াতে লখিমপুৰতে তাৰপিছত তাৰ কাৰণেহে আমি এইবাৰ মানে কলেজৰ কত যোনখন নাটক কৰিছিলো ইয়েকা বুলি। সেই নাটকখননৰ মান মানে সেই আছে।
এই কি কৰেতো এই জুলাই মাহত হেৰি ত্যাগক্ষ্ষেত্ৰ কি ত্যাগক্ষ্ষেত্ৰতহে আহিছে তক্ষেত্ৰ চিনেমা হলৰ শিকাব নহয় শিকিব পাৰিলা হৈছে।
খিকাব নেকি?
এয়াই পোন্ধৰ দিন নে কেইদিন আছিলে জানোবা? এডমিশন ফিচ
অ নাৰক্ষেত্ৰতো এটাৰ কাৰণে মেইন এ
কমল লোচন আহিব শিকাবলৈ।
অ এই দেব দা হতৰ তাত।
উম, উম ।
ষোল্লশ টকা।
ষোল্লশ টকা মই স পাইছিলো হেৰিয়ত আমাৰ কলেজৰ গ্ৰুপটোত দি থৈছিলে নেকি?
অ, অ সেই চাৰিজন আহিব কমলোচনৰ
অ চাৰিজন আহ মাইকী নাই চব মতাই গোটেই কেইটা।
ঘৰটো মানে বেচি
নাই হোৱা নহয় ইমান ভাল এক্টৰে আহি পেলে শ আৰু সেই কমেই হৈছে ষোল্লশ টকা।
উম নহয় যিমান যি হলেও মানে চিনেমাৰ হেৰি খিনিয়ে শিকাব মানে চিনেমাত যেনে কেনেকে এক্টিং কৰিব লাগে মানে পোন্ধৰ দিনীয়া পোন্ধৰ দিনীয়া। মোৰ সেইদিনাখন মানে হেৰিটো দেখিছিলো তোমাৰ
মোৰ মন যায় । কৰিবলৈ মনতটো আছিলে। তাত মানে বহুত ওপৰৰ ওপৰৰ বহুত জানা জানা লৰা ছোৱালী যাব আৰু মোৰ নে গই তাত লাজ পাবগেহে লাগিব। অন কেমেৰা অফ কেমেৰা চব শিকাব
চব শিকাব অ' এটা চাইদৰ পৰা চাবলৈ গ'লে ভালে আছে। তেতিয়া ষোল্লখত দুই তায়ে হৈ গ'ল হয়।
মানুহে কয় অন কেমেৰা কৰে মানে ভাবিব অন কেমেৰা কৰিবলৈ ভাল অফ কেমেৰা কয় মানুহে কিছুমানে কয় কি মঞ্চত এক্টিং কৰিব ভাল। এ অ মঞ্চত কৰিব ভাল। মানুহে কি কৰি আছে কি নাই একো গমেই নাপায়।
উম।
কেমেৰাত হেৰি কৰিবলে বেয়া।
তাত সি লৰা তাত চাগে দিবয়ই চাগে কাৰন মানে বহুত কম আছিলে।
অ হে হেৰি কিবা বিছটা নে কেইটা মানুহ ধেৰ আছে চিত
অ ত্ৰিশটা মানহে চিট আছে। তাৰপিছত হেৰি এইটো তাত মাজতে হেৰিও গৈছিলে নহয় নেতা থিয় একাডেমি হেৰি পাইতিছিলে নাট মহোৎসৱ পাইতিছিলে নহয়। তাত তোমাৰ মাজুলীপাও নাটক আহিছিলে নৈপৰীয়া বুলি নাটক এখন আহিছিলে। তাৰপিছত তোমাৰ ইয়াৰো হেৰি দুখন হৈছিলে নাগত্ৰ থিয়েটাৰ একাডেমি। আৰু এই অ' । উম শৰ্মা যে' পশ্চিম। শৰ্মাইে এখন আনিছিলে, এই ডিব্ৰুগড়ৰ পৰা আখৰা ঘৰৰ এখন নাটক আহিছিলে।
উম-উম।
আৰু তেজপুৰৰ এখন আছিলে। তাত মানে দুদিন হৈছিলে। প্ৰথম দিনাখন তোমাৰ এখন নে দুখন। দুখন নাটক হৈছে তাৰ পিছ পিছদিনাখন বাকী কিখন হৈছে।
উম-উম।
এই অস অসীম শৰ্মাই অনাখন লাভ ইউ জিন্দেগী । কি বুলি আছিলে । কেইখন বাৰু হেৰিয়তো কৰি এ' হেৰিয়টো কৈছিলে এই কৃষ্ণ ভূঞা বুলি কয়, হেৰিয়ৰ বিহপুৰীয়াৰ মানে নাটকৰ মানে নাটকৰ স্কুল আছে যে বিহপুৰীয়াত। তেওঁ তাতো মানে নাট মহোৎসৱ খনত তেনে তোমাৰ এইখন লাভ ইউ জিন্দেগী খন আহিছিলে । দিছানে হেল্ল' । হেল্ল'। হেল্ল'। হেল্ল'।